কোৱা!
অঁ কি কৰিছা?
এনেই আছো। তুমি?
অঁ ময়ো এনেই।
ভাত পানী খালোঁ দিয়া। তুমি খালা?
উম খালো। কি খবৰ? এইয়া তিতাকেৰেলা, আলু, আলু ভাজি আৰু দালি ভাত। তুমি?
মই তোমাৰ দালি ভাত আৰু নেমু গৰম ইমান পৰিছে।
উম, ঠিকেই বাৰু!
খবৰ-খাতি কি?
উম ভাল। তোমাৰ?
ভালেই দিয়া।
অ'!
বাকী ঘৰতে নে?
অ' ঘৰতে।
অঁ নেদেখা হ'লো যে তোমাক আজিকালি। ক'ৰবাত আছানে?
মানে মই হেৰি এনেই জেঠাই তাত আছিলোঁ কেইদিনমান।
অ',।
তাৰিছত এতিয়া ঘৰত আহিছো, এইকাণে দেখা নাই চাগে তুমি।
মই নাই মই তোমাৰ ঘৰ পিনে গৈছিলোঁ। তাৰপিছত তোমাক মই নেদেখিলো ন' বোলোঁ ক'লৈ বা গ'ল আ আছেইনে নাই বা ঘৰত
অ', অ'
ক'তো ওলাই নোযোৱা আজিকালি?
নাই নাই, যোৱা নাই। যাম দিয়া তোমালোকৰ পিনে।
অ আহিবা আকৌ মই তোমাক ফোন কৰিম অ' আহিবা আকৌ। মই তোমাক ফোন কৰিম অ' আহিবা আকৌ। মই তোমাক ফোন কৰিম বুলি ভাবিছিলোঁ। তাৰপিছত ভাবিলোঁ কিবা কৰি আছে নেকি আজিকালি ইমান আনলাইনো নাহে। কিয় বা কি হ'ল'?
অ' তুমিও আহিবা। তোমাক একো দিয়া নাই, দেখা নাই নহয় বহুত দিন।
তাকে, যাম বাও। কালি যাম দিয়া তোমাৰ ঘৰলৈ এপাক।
অ' আহিবা। হেৰি শুনাচোন, ক'লেজ অ' কলেজটো আগষ্টৰ পৰা ক্লাছ হ'ব বাৰু।
অ' কোৱা। মোৰ বাৰু হৈ আছে, মই যোৱাহে নাই।
অ', অ'। মই মানে এটা বিজনেছ কৰিম বুলি ভাবিছিলোঁ।
আচ্ছা, কিহৰ বিজনেচ?
এ কাপোৰৰ। পাৰ্টনাৰশ্বিপ কৰিবা নেকি?
অ', কৰিম দিয়া। মই এনেইহে থাকোঁ ঘৰত।
অ' পাৰি ন' কৰিবলৈ তেনেহলে।
সেইটোৱে। কিহৰ কাপোৰ এনে?
আ চাদৰ-মেখেলা আৰু এনেই কুৰ্তা চুৰ্তাবিলাক থাকিব আৰু।
চাদৰ-মেখেলা আও কুৰ্তা-চুৰ্তা ন', হেৰি তোমাৰ হেৰি কি মিচিং চেটো থাকিব চাগে ন'? মিচিং আৰু অসমীয়াতো থাকিবই। মিচিং ছেটো থাকিব চাগে!
তেনেকুৱাই থাকিব আৰু মানে জোনে যিটো ভাল পায় আৰু।
ঠিকে আছে। কেতিয়া পা ষ্টাৰ্ট কৰিবা এনে?
এতিয়া এতিয়া নোখোলোঁ দিয়া আৰু কেইদিনমান মান পিছত খুলিম নেকি?
হ'ব তুমি যেতিয়াই খোলা বাৰু, খালি মোক ক'বা। মই কৰিম, প্ৰব্লেম নাই বাৰু মই কৰাত। টো কৰিম বাৰু
অ' অ' ঠিক আছে। নাই ঘৰ, এ কিনি আনিব লাগিব আকৌ বেলেগৰ পৰা ঢেকিয়া জুলি চেকিয়া জুলি এনেকে ক'ৰবা পৰা কিনি আনিম।
এনেই যদি হাতৰ বিক্ৰী কৰোঁ
তেতিয়া ঠি এ তেতিয়া ভালেই হ'ব বেছি।
মোৰ মানে তোমাৰ খুৰী এজনী আছিলে কৈছিলে মানে, এনেকে মানে তোমাৰ হেৰি তাঁত বয় ন'। মিচিঙো বনাই অসমীয়াও বনাই। কুইটি চুইটিও বাও নবনায়। সেইটো বাৰু আমি কিনি ল'ম। আৰু তুজনীক কও নে কি?
অ' কৰে যদি খুৰিক একেইটো কথা কিনি অনা আৰু বৈ দিয়াটো।
এইটোৱে। দি দিম কিবা এটা ন'!
অ', কৈ দিবা, যদি কৰি দিয়ে।
অ' তেতিয়া আমি মানে যে ইমান দূৰ যাবও নালাগে। ঘৰৰ ওচৰতে তেতিয়া লৈ গৈ আমি তেতিয়া বিছ-বেচিব পাৰিম।
অ', অ', ঠিকেই। যদি খুৰীয়ে চবখিনি ধৰা কৰি দিয়ে যদি কৈ দিবা খুৰীক। কিবা এটা দি দিম আৰু আমি।
চবখিনি মানে তোমাৰ চাদৰ মেখেলাখিনিহে পাৰিব চাগৈ দে কুটা, চুটা
অ, কুৰ্তাতোও এনেও নোৱাৰে বাৰু।
সেইটোৱেই, আৰু কিহৰ তোমাৰ, হা?
খেলা খিনিয়ে ক'বা আৰু বাকী ল'ৰা মানুহৰ হাফ পেণ্ট, চাফ পেণ্ট, স্পৰ্টিং এনেকে থাকিব আৰু কিবাকিবি।
এনে কি তুমি ডাঙৰ দোকান খুলিবানে ডাইৰেক্ট? মানে অলপ ডাঙৰ
মানেহ, এতিয়া প্ৰথম- প্ৰথম ষ্টাৰ্টিং সৰুৰ পৰাই ষ্টাৰ্ট কৰিমে ন। মানে ধৰা লচো হ'ব পাৰে ন। চ'
সেইটো হয় বাউ।
কেইদিনমান সৰুক মানে সৰুকে আগতে ষ্টাৰ্ট কৰি চাওঁ, তাৰপিছত যদি উম, বেছি বিজনেজটো ওপৰত গৈ থাকে যদি, তেতিয়াহ'লে অকমান ডাঙৰ কৰিম আৰু।
প্ৰথমে এটা কাম কৰোঁ আঁহা, মানুহৰ ঘৰে- ঘৰে গৈ পেলাই বস্তুটো বেচোঁ, তাৰপিছত আমাৰ দোকানখনৰ নামটো দি দিম পিছত।
তেতিয়া, মানুহে যদি কাপোৰ খিনি ভাল পাই তাৰপিছত আমাৰ ওচৰলৈ আহিব, ক আমাক কনটেক্ট কৰিব, তেতিয়া আমাৰ ওচৰত আহিব, কাপোৰ খিনি ল'ব।
অ, অ ঠিকেই ভাবিছা।
তোমাৰ হে তেন্তে কেতিয়াপৰা ষ্টাৰ্ট কৰিবা এনেই? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।
অ'কোৱা, অ'শুনি আছোঁ কোৱা।
কোৱা- কোৱা।
এ, কি কৈ আছিলা তুমি? মই মানে শুনি নাপালোঁ ভালকে।
মই মই কৈছোঁ যে তোমাৰ, এই মানে ভালকে প্ৰথম আমি, ঘৰে- ঘৰে গৈ পেলাই দিওঁগৈ তাৰপিছত যে যেতিয়া আমাৰ কাপোৰখিনিও ভাল হ'ব, তেতিয়া চবেই কিনিব আহিব ন, ফোন কৰি কৰি।
উম- উম।
আৰু যেতিয়া তোমাক কেনেকুৱা কাপোৰ, জীন্স কাপোৰ বিক্ৰী কৰিম কি কোৱা?
অ, অ, এইটোও পাৰি। আ, চৰ্ট কুৰ্তি ভিলাক, এতিয়া এনেও চৰ্ট কুৰ্তি বিলাক বেছিকে ছোৱালী মানুহখিনিয়ে বেছি ভাল পায় এনেও।
অ, আৰু বেছিকে আমি ৱেষ্টাৰ্ণ ড্ৰেছো ল'ম, যাতে মানে ছোৱালীবিলাক এতিয়া মানে ডাঙৰ- ডাঙৰ ছো ছোৱালী এইবিলাক নতুন হেৰি আহা সিহঁতে বেছি ভাল পাব।
উম, উম।
তেনেকুৱা এটা কৰিব পাৰি বাৰু। বাকী কোৱা তুমি আৰু কি কি ভাবিছা?
বাকী আৰু এয়াই হ'ব আৰু, য আকৌ যদি পিছত মানে ভাল হয় যদি, এনেকে ধৰা বোকে- চোকে বনাম আকৌ কেক- চেকো বনোৱা, মানে অকমান যোগাৰ পাতি কৰিম।
অ, পাৰি কিন্তু, দেই এইবিলাকতো ফাইদা আছে তোমাৰ।
অ, কাপোৰ মানে ধৰা, অ, জানো বাৰু অলপ। শিকিছিলোঁ গৈ মানে, ঘৰৰ ওচৰৰে খুড়ী এজনীয়ে মানে শিকাই থাকে যে।
ঠিকে আছে, ঘ প্ৰথম ঘৰৰ পৰাই ষ্টাৰ্ট কৰিবা চাগে, কেক বনোৱাটো?
অঁ ঘৰৰ পৰা বনাই লৈ যাম আৰু অকমান ধৰা হেৰি, ৰাস্তাৰ ওচৰতে হ'ব ন দোঁকান চোকান উ, মানে যদি দিওঁ। তেতিয়া তাতে, ল ঘৰৰ পৰা আধা বনাই লৈ কেনে, তা তাতে অকমান হেৰি কৰি কেনে, তাৰপিছত দি দিলেই হ'ল।
ঠিকে আছে, ভালেই বা, ঠিকে আছে, তেনে কাপোৰৰ দোঁকানো দিম কেক আৰু বোকে চোকে কি এক্সট্ৰাকে দোঁকান কেইখন দিম নে, নে একেলাথে দিম?
মানে ধৰা, এক চাইডে কাপোৰ থাকিব, এক চাইডে মানে, বেলেগ বেলেগ ধৰা আৰু।
মানে অলপ বেলেগ বেলেগকে দিম ন?
অঁ অঁ অঁ।
মানে কি দোকান এখন এখনে দোকান হবনে নে দুখন দুখন হব?
ধৰা দোকানখন অকণ ডাঙৰকে বনাম সেই এখন দোকানতে হেৰি কৰি দিম আৰু এইপিনে, এক চাইডে কাপোৰ থৈ দিম এহ এক চাইডে এইবিলাক কৰিম আৰু।
মানে চব যোগাৰ মানে এখন দোকানতে কাপোৰ চাপোৰ পৰা দি, ফুল চুল কৰাদি আদি চব মানে সেইটোতে ন?
অঁ অঁ যদি দিগদাৰ হয়, তেনেহ'লে বেলেগ এখনত কৰিম আৰু।
এ নাই নাই দিগদাৰ নহয় বাৰু এখন এতে বাহিৰ দোকান খিনি তোমাৰ ফুলৰ দোকান বাহিৰতে হ'ব চাগে এনে ভিতৰতো ফুলৰ দোকান নিদিয়ে ন। সবেটো বাহিৰতেই দিয়ে ফুল চুল খিনি তেতিয়াই চকুত পৰে মানুহৰ, এনেই আ গোলাপ ফুলৰ লগত এনেইতো গোলাপ ফুলো থাকিবই, গোলাপ ফুলৰ লগত আৰু কি কি ফুল দিবা?
অঁ গোলাপ ফুল আকৌ বেলি ফুলটো আজিকালি হেৰি কৰে নহয়
অঁ সেইটো বেলি ফুলৰ দামটো বহুত।
অঁ হয় বাৰু আকৌ এইটো যে পেপ উম এইটো যে কি নাম আছিল ৰবা দেই।
লিলি।
অঁ লিলি অঁ।
লিলি আৰু টুলিপটো এতিয়া বহুত কিন্তু হেৰিত চলি আছে, সেইটোও কিন্তু বহুত দামী, এইত চানফ্লাৱাৰ লুলি লিলি আৰু টুলিপ। এইকেইটাৰ কিন্তু আমাৰ বহুত ভাল দামত বেছিব পাৰে আমি। এই তেনেকুৱাই কৰোঁ।
অঁ তেনেকুৱাই কৰিলেই ভাল হ'ব চাগে।
সেইটোৱে, তেন্তে তোমাৰ ফুলৰ দোকানটো কেতিয়া পাৰা দিবা এনেই?
উম গোটেই খিনিটো একেলগে দিব নোৱাৰিম ন।
নাই নাই দিনত সেইতো গোটেইখিনি আমাৰ নহ'ব গৈ ন?
প্ৰথমতে অঁ প্ৰথমতে আমি কাপোৰৰ দোকানখন ষ্টাৰ্ট কৰিব লাগিব, তাৰপিছত সেইখিনি মানে ধৰা মেনেজ কৰিম আৰু লাহেকে।
তেনে মই খুুৰীক কালি কৈ দিম ন কথাটো?
অঁ তুমি খুুৰীক কৈ কৈ দিবা। কি কি মানে ধৰা চা কেনেকুৱা কেনেকুৱা চাদৰ মেখেলা বব পাৰে কৈ চাবা তুমি পাৰে নেকি, পাৰিব চাগে এনেও? আগত উ কৰি থকা মানুহ।
কাপোৰ বয় ধুনীয়াকে, মিচিং ছেটো ধুনীয়া হয়। হাতেদি বই ন বস্তুবোৰ ধুনীয়া হয়, আৰু হেৰি খুুৰীক এতিয়াৰ পাই কাইলৈ পৰাই যদি কৈ থৈ দিও আমাৰ দোকান খোলো মানে আমাৰ ষ্টাৰ্টিং কৰো মানে তেতিয়া মানে তোমাৰ কি হব তেতিয়ালৈকে বহুত খিনি চাদৰ মে খেলা ৰেডিও হৈ যাব।
অঁ অঁ।
কি কোৱা
ঠিকেই
তেনেকুৱাই কৰো তেন্তে কোৱা আৰু
বোৱা কাপোৰো চাগে ববব জানে ন খুৰীয়ে?
অ চব জানে, চাদৰ মেখেলা চব জানে।
উম উম ভালেই দিয়া তেনেহ'লে আমাৰে সহায় হ'ব অকণমান বেছি কে ধৰা এ কাপোৰ এযোৰ যদি কমি যায় তেতিয়া খুৰীক ডাইৰেক্ট কৈ কেনে খুৰীয়ে বৈ দিব পাৰিব।
সেইটোৱে সেইটোৱে আৰু বড়ো ডিছ
হা হা?
বড়ো ড্ৰেছ বিক্ৰী কৰিবা নেকি এনেই বড়ো ড্ৰেছতো বিক্ৰী কৰিলে কিন্তু বহুত ফাইদা আছে কিন্তু সেইটোত
অহ উম উম খুৰীয়ে খুুৰীয়ে নাজানিব চাগে নহয় বড়ো নে জানিব। অ অ জানে যদি ভালেই দিয়া আমাৰেই কাৰণ
এইবিলাক চব জানে খালি মানে কুৰ্তা চূতা আৰু এইবিলাক টপ চৰ্প নাজানে আও সেইটো।
অ কুৰ্তা বিলাক বাৰু আমি কিনি আনিম এই পিনে ফেঞ্চি বজাৰ আছে ন ওচৰতে।
এইটোৱে কিনি হেৰিত বেছি দিম।
উম অলপ দামত মানে অকণমান ধৰা বাজেটত থকাকে আৰু।
সেইটোয়েই প্ৰথম ষ্টাৰ্টিং কৰিম তোমাৰ কিহৰ কাপোৰৰ ন।
অ কাপোৰৰ প্ৰথমতে ষ্টাৰ্ট কৰি লওঁ কি হয় কেনেকুৱা হয় চাই লওঁ।
তাৰপিছত ফ'ল' কৰিম।
অ তাৰপিছত পূজাৰো কেকটো হেৰি কৰি ষ্টাৰ্ট কৰিম আৰু লাহেকে তাৰপিছত যদি তাৰ ভাল হয় তেনেহ'লে বিক্ৰী কৰি থাকিম যদি বেয়া হয় তেনেহ'লে কাপোৰতে মনটো লগাই দিম আৰু বেছিকে।
অ বাৰু পালি কিন্তু ফুল চুল বহুত বিক্ৰী হয় দৈ তোমাৰ চাবাচোন ফুল বস্তুটো কিন্তু বহুত বিক্ৰী হয়। প্ৰায়ভাগ ফুল বহুত বিক্ৰী হয় মানুহে কিন্তু বহুত লয় এতিয়া ল'ৰা ছোৱালীয়ে কপোলবোৰো বিক্ৰী বহুত কৰে লৈ ন। সেতে
উম উম।
এই ফেব্ৰুৱাৰী মাহতো বেছি বিক্ৰী হ'ব তোমাক ক'ব গলে।
অহ অহ
ফুলটো ভাল আছে কিন্তু তে আমি দুটাই দিওঁ দিয়া আমাৰ দুটাই প্ৰফিট হ'ব।
অ ধুনীয়া হ'ব প্ৰফিট আকৌ খুৰী খুৰীটো সহায়টো থাকিবই আমাৰ তাত। ধৰাচোন।
সেইটোৱে বাৰু একো নাই দিয়া খুৰি আছেই কাপোৰৰ কাৰণে ফুল বাৰু যাব তাৰপিছত তোমাৰ বাকী কিবিলাক ক্ৰপ টপ চপ আৰু কূৰ্তি চূৰ্তি আৰু আনিম আও ন।
সেয়াই পাই যাম এনে ওচৰতে ফেঞ্চি বজাৰ আছে দিয়াচোন ন।
সেইটোৱে এইখন পাই যাম বাৰু।
ওচৰতে পাই যাম ওচৰতে থাকোৱেই এনেও
সেইটোৱেই তেনে তুমি কালি আমাৰ ঘৰত আহিবানে মই যাম তোমাৰ ঘৰত।
তুমি আহা যদি আহিবা যদি নোৱাৰা ধৰা কিবা কাম থাকিলে মোক ফোন কৰি দিবা মই যামগৈ দিয়া।
হ'লেও তেন্তে এটা কাম কৰো আমি দুজনীয়ে গৈ পেলাই খুৰী ঘৰত যাম হা।
অ ঠিক আছে তেনেহ'লে মই যাম তোমালোকৰ ঘৰত।
অ ঠিক আছে, খুৰি ঘৰত গৈ পেলাই আমি খুৰিক কথা খিনি ভালকে বুজাই দিম তুমি ধুনীয়াকে বুজাই দিবা। এনেকুৱা তেনেকুৱা কথা তুমি ভালকে বুজাব পাৰিবাই চাগে ন।
অ', পাৰিম পাৰিম।
অ', তুমি বুজাই দিবা তেন্তে খুৰি ভালকে চাদৰ মেখেলা আৰু আৰু বড়ো কাপোৰ আৰু তোমাৰ চাদৰ মেখেলাই ন'?
অ', অ'। নাই আৰু বাকী বেলেগ পিছত হ'ব দিয়া, প্ৰথমতে এইখিনিয়ে কৰি চাওঁচোন।
অ', ঠিক আছে, কাইলৈ আহিবা তেন্তে আমাৰ ঘৰলে হা ফোন কৰিবা মোক।
অ', অ', যাম দিয়া ঠিক আছে। অ', দিয়া হ'ব উম।